হেল্ল' হয় শুনি আছানে।
হেল্ল' অ' শুনিছো শুনিছো তুমি শুনিছানে।
অ' অ' শুনি আছোঁ।
অ' কি কৰিছা।
মই এয়া এনেই আছিলো তুমি কি কৰিছা
অ' ময়ো এয়া তোমাৰ কামৰ পা আহি মেলি তেনেকে ভৰি হাত ধুই কিতাপ এখনকে পঢ়িবলৈ লৈছিলো
অ' অ' কি কিতাপ পঢ়িছা বা
আপুনি ভালে নে অ মই তো অ' মই তো অ' ভাল ভাল মই তোমাৰ এই কিতাপখন মানে হেৰি মোৰো এটা সপ সপোন আছে যে কিতাপখন শুনিছা নাই নামটো সেইখন পঢ়ি আছিলো।
অ' অ' এইখন ময়ও পঢ়িছো বাউ দেই ভাল বাউ কিতাপখন
এ মানে তোমাৰ কথাটো কি হয় এই একদম পুৰা কাম বন কৰি থাকো তাৰ পিছত মানে মনতো মানে বেয়া লাগি থাকে মানে তোমাৰ অশান্তি লাগি থাকে যে সেইকাৰণে বোলো কিতাপ এখনকে প়ঢ়ো কিতাপ পঢ়িলে মানে মনতো বহুত ভাল লাগি যায় সেইকাৰণে কিতাপ পঢ়ো বুলি ভাবিলো।
অ' অ' তাকে
এটা কথা কি জানা নাই তুমি হেল্ল' আমাৰ এতিয়া মানুহবোৰে কি বুলি ভাবে এ কাম এটা কৰি অহাৰ পিছত ভাবে কি এই মানে মনটো ফ্ৰেচ কৰিবৰ কাৰণে মোবাইল টো চাই কিন্তু মোবাইলটো চোৱাত কে তোমাৰ এখন যদি ভাল কিতাপ যদি কিতাপ হওক উপন্যাস গল্প যদি মানে এটা পঢ়ে নহয় তাৰ পৰা কিন্তু আপোনাৰ কিন্তু বহুত লাভ হ'ব আকৌ কাৰণ তোমাৰ অ' কিতাপ পঢ়িলে মানে এ নজনা কথা জানিব পাৰি আৰু এ এজন মানে সাধাৰণ মানুহে যিমান কথা জানে তাতকে অধিক জ্ঞান মানে কিতাপ পঢ়া মানুহে জানিব পাৰে মানে বুজিছা আৰু উপন্যাস পঢ়া গল্প পঢ়া মানুহ মানুহ বোৰে কি হয় এ তেওঁলোকে এটা জীৱন এ নিজিয়াই তেওঁলোকে মানে হাজাৰটা জীৱন জীয়াব পাৰে কাৰণ কিয় গম পাইছা নে নাই
হয় হয়
কাৰণ তোমাৰ এতিয়া এজন মানে তোমাৰ লেখকে এ মানে প্ৰতিজন লেখকে নিজৰ নিজৰ কাহিনীখিনি তাত লিখে আৰু কাহিনীখিনি লিখাৰ লগে লগে আমি যেতিয়া সেইবোৰ পঢ়ো তেতিয়া মানে আমি তোমাৰ সেই কাহিনীত একদম সোমাই যাওঁ সোমাই যোৱাৰ লগে লগে যেন এনেকুৱা লাগে এই জীৱনতো মই জীয়াই আছো তেনেকুৱা লাগে সেইবাবে ক'লো মানে মানে হাজাৰটা জীৱন জীয়াব পাৰে বুলি বুজিছা
অ হয় হয় বুজিছো
উম মানে তোমাৰ এতিয়া আজিকালি দিনৰ ল'ৰা ছোৱালীয়েতো কিতাপটো পঢ়াতো বাদেই দি দিছে বাৰু অকল মোবাইলটোতে সোমাই থাকে আৰু মোবাইলটো যেতিয়া চাই থাকে মোবাইলটোৰ পা কিমান অপকাৰ হয় চকুত মানে বিশেষকে চকুৰ মানে আৰু মগজুৰ মানে ক্ষতি হয় কিন্তু তুমি যেতিয়া এখন কিতাপ পঢ়িবা তেতিয়া তোমাৰ কিন্তু সেই চকুৰ হওক মগজুৰ হওক কোনো মানে তাৰ কোনো ক্ষতি নহয় একো এ তাতকে মানে অধিক সেইবোৰৰ মানে বৃদ্ধিহে হয় মানে তোমাৰ মগজ বৃদ্ধি হয় আচলতে ক'বলে গলে আৰু চকুটো কোনো মানে এ ৰশ্মি মানে লম্বভাৱে চকুত পৰি নাথাকে যে এই কিতাপখনৰ পৰা সেই সেইকাৰনে কিতাপ পঢ়িলে বহুত ভাল মানে বুজিছা?
উম তাক
উম অ তোমাৰ মতে কিতাপ পঢ়িলে কেনেকুৱা কোৱাচোন বাৰু অলপ।
অ তাকে মানে কিতাপ পঢ়িব লাগে। আমি কিতাপ পঢ়াটো আচলতে বৰ এটা ভাল অভ্যাস কিন্তু আজিকালি মানে যি নৱপ্ৰজন্ম আছে তেওঁলোকে মানে মানে কিতাপ পঢ়াৰ পৰিৱৰ্তে যি মোবাইলফোন আছে কেৱল মোবাইল ফোনৰ মো-মোবাইল ফোনৰ লগতে মানে লাগি থকা দেখা যায়।
হয় হয়।
আৰু তে যাৰ ফলত তেওঁলোকৰ মানে চকুৰ বহুতখিনি ক্ষতি হয়।
হয়।
আৰু আৰু মানে কি কিতাপ পঢ়াৰ ফলত কি হয় মানুহৰ ধৰা বহুতখিনি নজনা কথা জানিব পাৰি সেই
জানিব পাৰে হয় হয় হয়।
আৰু উম আজ মানে তোমাৰ বৰ্তমান সমাজত যিখিনি দে এ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ তুলনাত কিন্তু আগৰ যোনখিনি এ যোনখিনি মানুহ আছিলে তেওঁলোকৰ কিন্তু এই যে কিতাপৰ জ্ঞানটো বেছি আকৌ।
বে-বেছি হয় হয় একদম সঁচা কথা কৈছা হয়।
অ কি-কিন্তু এতিয়া চাবলৈ গ'লে আগৰ দিনতটো মানে তোমাৰ এই শিক্ষাৰ ক্ষেত্ৰত ইমান উন্নত নাছিলে। ইমান বিদ্যা অ বিদ্যালয়ো ইমানকে নাছিলে, কিন্তু আজিকা আজিকালি সমাজত তুমি চাবা যে আজিকালি প্ৰায় গাঁৱে গাঁৱে এ এখন বিদ্যালয় হবলৈ ললে। হয়নে বাৰু? কিন্তু কিন্তু আজিকালি ইমান সা সুবিধা থকাৰ পিছতো কিন্তু আজিকালি যি ল'ৰা ছোৱালীখিনি আছে সেই তাৰ তুলনাত কিন্তু সেই আগৰ যিখিনি এ মানুহ আছিলে তেওঁলোকৰ আচলতে সেই কিতাপৰ মানে ধৰা কিতাপ অকল কিতাপৰ বুলিয়েই নহয় যিখিনি সামাজিক ধৰা জ্ঞান আছে সেই জ্ঞানখিনি কিন্তু তেওঁলোকৰ বেছিহে আচলতে।
অ হয় হয় একদম সঁচা কথা কৈছা হয় তুমি এতিয়া মানে যিখিনি কথা কলা সেইখিনি একদম মানে গুৰুত্ তপূৰ্ণ কথা কৈছে আৰু আমাৰ এতিয়া প্ৰতিজন মানুহে মানে কিতাপ পঢ়া পঢ়িব লাগে আৰু মানে সেইটো অভ্যাস টো আচলতে সৰুৰ পৰাই লাগে সেইটো কথা গম পাইছ নাই আৰু তুমি?
অ হয় হয় পাইছো।
উম আৰু কিতাপ যেতিয়া পঢ়া যায় কিতাপ পঢ়াৰ লগে লগে মানুহৰ চিন্তা শক্তি বহুত বৃদ্ধি হৈ যায় মানে তেওঁলোকৰ কে কাম কৰিব মন যায় যে এইটো কৰি চাওচোন। যে কিতাপখনত লিখা আছে কি হব সেই তাৰ মানে ফলত কি হব আৰু যি ভাল বেয়া কথা সেইটো মানে কোনটো কথা ভাল কোনটো কথা বেয়া সেই কথাবোৰ আচলতে কিতাপত লিখা থাকে যে সেইকাৰণে আমাৰ মানুহৰ কাৰণে মানে বহুত ভাল কিতাপ পঢ়িলে আচলতে।
হয় হয়।
আৰু এতিয়া তুমি এটা কথা চাবাচোন যি এই ডাঙৰ ডাঙৰ যে ব্যৱসায় ব্যক্তিবিলাকে তেওঁলোকে কিন্তু একদম খুব কিতাপ পঢ়ে আকৌ ব্যৱসায় লাইনৰ আকৌ। গম পাইছা নায়? সেইটো অ তেওঁলোকে মানে কেনে পঢ়ে তেওঁলোকে মানে সেই ব্যৱসায় লাইনৰ কিতাপ খিনি যেতিয়া পঢ়ে তাৰ পৰা মানে তেওঁলোকে এইটো কথা বুজি পায় মানে বিজনেচটো ব্যৱসায় মানুহে কেনেকে কৰিব লাগে তাৰ ওপৰত বুজি পায় আৰু ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলে কেনেধৰণে তেওঁলোকৰ জীৱন যাপন কৰিছিল তেওঁলোকে কেনেধৰণে মানে ব্যৱসায় আৰম্ভ কৰিছিল সেই কথাবোৰ আচলতে বুজি পায়, সেইবাবে তেওঁলোকে মানে আহ তেওঁলোকে সেই মানে ব্যৱসায়ী বিলাকে কিতাপ পঢ়ে আচলতে আৰু এ তেওঁলোকে মানে আচলতে এক কথাত কবলৈ গ'লে টকা উপাৰ্জন কৰিবলৈ কিতাপ পঢ়ে বুজি পাইছা।
হয় হয় পাইছো।
উম উম। সেইবাবে আমাৰ প্ৰতিজন মানুহে মানে কিতাপ পঢ়াটো জৰুৰী বুলি ভাবো কাৰণ তোমাৰ এতিয়া আজিকালিৰ দিনত মানুহৰটো একদম চিন্তা বহুত বেছি হৈ গৈছে ড মানুহ বহুতখিনি মানে ডিপ্ৰেচনত যোৱা দেখা গৈছে। সেই তেওঁলোকৰ বাবে কিন্তু কিতাপ পঢ়াটো মানে একদম বহুত ভাল অভ্যাস আৰু কাৰণ যেতিয়া তুমি কিতাপ এখন পঢ়িবা তোমাৰ মনটো একদম শান্তি হৈ যাব আচলতে কবলৈ গলে বুজিছা।
হয় হয় বুজিছো।
সেইবাবে আমি কিতাপ পঢ়াটো মানে জৰু‌ জৰুৰী বুলি মানে ভাবো আৰু।
হয় হয়।
উম তুমি কোৱাচোন অকণমান?
অ সেইখিনিয়ে তুমি মোৰ কথা খিনি কলায় আচলতে মানুহে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগে।
উম।
আৰু এনজি তুমি কলা যে উ যিখিনি আজি মানে ডাঙৰ ডাঙৰ ব্যক্তিসকল আছে তেওঁলোকৰ আচলতে সেই কিতাপ পঢ়াৰ অভ্যাসটো আছে কিন্তু দেই।
আৰু উ এতিয়া নৱপ্ৰজন্মৰ মাজতো যে উম তেওঁলোকৰ কিতাপ পঢ়াৰ মানে ধৰা এ মানে অভ্যাস নাই সেইটো আচলতে ক'ব নোৱাৰি আজিকালি দেখা যায় যে প্ৰায় সভাই সমিতিয়ে কিমান অ মানে কিমান সৰু সৰু ল'ৰা ছোৱালীয়ে ধৰা ইমান ভাল ভাল বক্তৃতা দিয়া দেখা যায় হয়নে।
উম উম।
আৰু উম আৰু অ অহ সেইখিনি আৰু তোমাৰ সেই যি সৰু সৰু ল'ৰা ছোৱালী খিনি আছে তেওঁলোকে তেওঁলোকৰ তেওঁলোকৰ মানে প্ৰয়াই প্ৰায় খিনিৰ পঢ়া
উম, উম।
জোনে মানুহে এজনৰ কিন্তু গোন্টো এতিয়াও আছে। আৰু আজিকালি যি মানে এজন সৰু ল'ৰা ছোৱালী
হয়।
তেওঁলোকে মানে ইমানে ধুনীয়া ধুনীয়া কথা কয় আচলতে আমি সেইখিনি কথা আমি ডাঙৰ হৈও আচলতে মানে নজনা কথাই তেওঁলোকে কৈ দিয়ে।
হয়, হয় একদম সঁচা কথা কৈছা হয়, অ' এতিয়া তুমি যেনেদৰে ক'লা আজিকালি সৰু ল'ৰা ছোৱালী বিলাকে কিতাপ পঢ়ে আৰু মানে কিতাপ পঢ়াৰ ফলত কিন্তু কথা আকৌ, কিতাপ যেতিয়া তুমি পঢ়িবা তেতিয়া তাৰ পৰা যি জ্ঞান পাবা সেইটোতো সেইটোৱে, কিন্তু কিতাপ পঢ়াৰ লগে, লগে মানুহে মানুহৰ লগত কেনেদৰে আচৰণ কৰিব লাগে, কেনেদৰে কথা পাতিব লাগে মানে কথা পতাৰ ষ্টাইলটো মানে সলনি হৈ গুচি যায় বুজিছা, সেইবাবে আমি কিতাপ পঢ়াটো একদম মানে জৰুৰী আৰু তোমাৰ কিতাপ পঢ়িবই লাগে আৰু। আৰু সেয়াই যিখিনি কলোঁ এতিয়া মই তোমাৰ সেইখিনি কলোঁ কথা কলোঁ য়ে আৰু তুমি যিখিনি ক'লা, ক'লা সেইখিনি বহুত ভাল কথা ক'লা। আৰু মানে প্ৰতিজন মানুহে মানে কিতাপ পঢ়াটো মানে জৰুৰী বুলি ভাবোঁ আৰু তোমাৰ এটা কথা আকৌ, তোমাৰ কিতা হেই পাই পাঠ্যপুথিৰ য়ে অন্তৰ্ভুক্ত কিতাপ পঢ়িলেই মানে তোমাৰ, নহয় আকৌ।
হয়, হয় এইটো সঁচা কথা।
কিমান মানুহে, কিছুমান ল'ৰা ছোৱালী চাবাচোন কি কৰে তেওঁলোকে একদম দিনে ৰাতিয়ে পাঠ্যপুথিৰ যি মানে কিতাপ, কিতাপ সেইবোৰ পঢ়ি থাকে। এইবোৰ পঢ়াটো হয়, সেইবোৰও লাগিব কিন্তু তাৰ মানে তোমাৰ যেতিয়া জীৱনটো জীয়াবৰ কাৰণে তোমাৰ সেই পাঠ্যপুথিৰ মানে পুথি কেইখনে তোমাৰ সহায় নকৰিবও পাৰে, কিন্তু তাৰ তুলনাত যদি তুমি বেলেগ এখন কিতাপ পঢ়া, তাৰ ফলত তোমাৰ কিমান উপকাৰ হ'ব সেইটো কথা নিজেই জানাই আৰু মানে প্ৰতিজন মানুহে বুজি পায়ে বাৰু সেই কথাটো কিমান মানে উপকাৰ হয়। আৰু এতিয়া মই যিখন কিতাপ পঢ়িবলৈ এতিয়া উলিয়াইছিলোঁ, মোৰো এটা সপোন আছে সেই কিতাপখন একদম বহুত ভাল কিতাপ আকৌ, সেইটো কথা গ'ম পোৱা নাই তুমি? উ'ম, উ'ম কিতাপখনৰ নাম টোৱেই কি লিখা আছে মোৰো এটা সপোন আছে, মানে যি সপো পোন সেই সপোনৰ কথা কৈছে, সপোনটো কেনেদৰে বাস্তৱ কৰিব পাৰি সেই তাৰ বিষয়ে কৈছে, আচলতে সেইবাবে আমি যিসমূহ কিতাপ মানে আ' মানে প্ৰতিজন মানুহে আচলতে কিতাপ পঢ়িব লাগে মোৰ মতে সেইটোয়েই আৰু তাতকে বেলেগ নাই আৰু কথাটো বুজিছা?
অ' হয়, হয় এতিয়া তুমি মানে যোনখন কিতাপ পঢ়িছিলা, সেই কিতাপখনৰ মানে নামটো কি আছিল, মোৰ এটা সপোন আছে ন'?
সপোন আছে হয়, হয়।
হয়।
তেখেত, তেখেত এজন ইমান ডাঙৰ মানে লেখক, আমিটো তেওঁলোকক তেওঁক, তেওঁক আচলতে আমি এজন লেখক বুলিহে আমি ক'বলৈ জানো হয়নে?
জানো হয়, হয়।
কিন্তু এ' তে-তেওঁ কিন্তু এজন বৈজ্ঞানিক সেইটো কথা তুমি জান নে' নাজানা বাৰু?
অ' হয়, হয় জানো, জানো।
অ, সেইয়াই এতিয়া তুমি আ' দেখিলাই, ইমান ডাঙৰ এজন বৈজ্ঞানিকে ইমান ধুনীয়া লেখকো হৈছে হয়নে বাৰু? আচলতে তেওঁলোকৰ, তেওঁলোকৰ সেই যিটো কিতাপ পঢ়াৰ অভ্যাস, সেই অভ্যাসটো আছে।
উ'ম হয়।
অ'! সেইখিনিয়ে আচলতে, বহুত মানে, ডাঙৰ- ডাঙৰ যিখিনি, মহান ব্যক্তিসকল আছে, তেওঁলোকৰো তেওঁলোকৰ মানে, উম! কিতাপ পঢ়াৰ অভ্যাসটো আছে, যাৰ ফলতে তেওঁ, আমাৰ তেওঁলোকে আজি, আজি গৈ পেলাই, এজন ডাঙৰ মহান ব্য ক্তি হ'ব পাৰিছে, পাৰিছেগে। হয়!
একদম ঠিক কৈছা, তুমি এইখিনি যিখিনি তাৰ, কথা ক'লা, একদম বহুত গুৰুত্বপূৰ্ণ কথা ক'লা! আৰু মইয়ো, প্ৰথমৰ পৰাই কৈয়ে আছোঁ যে, কিতাপ পঢ়া বহুত জৰুৰী। প্ৰতিজন মানুহে, কিতাপ পঢ়িব লাগে। আৰু তোমাৰ, এতিয়া আজিকালি কি হয়! সৰু- সৰু ল'ৰা-ছোৱালীবিলাকক চাবাচোন, জন্ম হোৱাৰ পিছতে? তাতে, মানে সৰু-সৰু ল'ৰা-ছোৱালীবিলাকে কি কৰে, হাতত মোবা, এ মানে, মোবাইলটো লয়। মানে, আচলতে সেই, সৰু ল'ৰা-ছোৱালীবিলাকক প্ৰথম দোষ নাথাকে, দোষটো থাকে কাৰ ওপৰত গম পোৱনে? মাক-দেউতাকৰ ওপৰত। মানে কি হয়! এতিয়া, অ'! ভাত কেইটামান খাবলৈ দিলে, সৰু ল'ৰা-ছোৱালী কেইটাক। এ, সেহঁতে একদম, কান্দে নেখাওঁ-নেখাওঁ। এই মুহূৰ্তটোতে কি কৰে, মাক-দেউতাকে? হাতত মোবাইলটো তুলি দিয়ে। মানে, যে এ, ভাত কেইটা খাওঁক চোন বাৰু মোবাইলটো চাই, একো নহয়, তেনেকে বুলি ভাবে। কিন্তু, আচলতে কি হয়! তেতিয়া, সৰু ল'ৰা-ছোৱালীটোৱে, এ ইউটিউবত এই, মানে ভিডিঅবোৰ স্ক্ৰল কৰিবলৈ ল'ব। সেই অভ্যাসটো মানে তোমাৰ, অ' মানে, সেইটো অভ্যাসলে পৰিণত হৈ গুচি যাব। তেতিয়া, তোমাৰ ডাঙৰ হ'লেও সেইটো অভ্যাস হৈ, গুচি যাব। আৰু তেতিয়া মানে, তেওঁক সলনি কৰিব নোৱাৰিব, আচলতে। সেইবাবে যে তিয়া সৰু থাকে, সেই তেতিয়াই, তেওঁলোকৰ হাতত এখন কিতাপহে তুলি দিব লাগে বুলি, মই মানে, অনুভৱ কৰোঁ।
হয়, হয়, তাকে।
যেতিয়া, এখন কিতাপ পঢ়িব তেওঁলোকে, নজনা, আঁ এটা-দুটা কথা জানিব পাৰিব। আৰু জ্ঞান বৃদ্ধি হ'ব। আচলতে, মগজুৰ বৃদ্ধি হ'ব। কথাটো বুজিছা?
হয়, হয়।
উম, ঠিক সেইয়াই আৰু। অ' আৰু বেছিকৈ নকওঁ, তুমি যিখিনি কথা ক'লা, তাৰ পৰাও মই বহু লাভাম্বি ত হ'লো বাৰু। তাকে, মইয়ো কিতাপখনকে পঢ়োঁ, আজিলে হ'ব দিয়া।
অ'! হ'ব দিয়া বাৰু।